হেল্ল'? হেল্ল'?
হেল্ল', অহ কি কৰিছা?
কি কৰি আছে?
তুমি কি কৰিছা?
পাই আহি ভাত কেইটামান খালো। কলেজৰ পৰা আহি ভাত কেইটামান খালো।
অ অ। কি ত ই দি খালে?
কি মানে আলু ভাজি, তাৰপিছত মাছ এনেকে খালো আৰু।
অ, অ। মই অমিত কৰা না ইছিলো অহ খালো।
কি কি বনাইছিলা?
আমি এতিয়া সাৰ বনাইছিলো।
আ আহ। হেল্ল? অ শুনি আছো কোৱা? হেল্ল? হেল
হেল্ল'?
হেল্ল'?
অ। কোৱা?
হেল্ল'?
হেল্ল' মাতটো পোৱা নাই নেকি
অ আহিছে আহিছে
অ আহিছে আহিছে
তোমা তোমাৰ মাতটো আ আহা নাই। এতিয়া আহিছে।
উগাই ছে, অ। হেল্ল'!
অ হেল্ল'!
কি তৰকাৰী ভাত খালা?
এ অমিতা সাৰ বনাইছিলোঁ।
অ।
উম।
ঘৰতে আছা নে কৰ'বাত গ'লা?
অ ঘৰতে আছো এ অমিতা খোৱা বনাইছো, ছোৱালীজনী কলেজৰ পৰা আহি নাখাব যে খাৰ। সেইটো কাৰণে আলু এটা কণী দি পেলাই ভাজিবা ওলাইছো।
অ অ। ছোৱালীজনী কিহত পঢ়ি আছে?
ছোৱালীজনী এইয়া নাইনত পঢ়ি আছে। তুমি জানা না অমিতা খাৰ বনাব?
নাজানো।
মই জানো বনাব।
অ জানো বনাব কিনো‌ আৰু অমিতা অমিতাটো অলপ কুটি ল'ব লাগে সৰু সৰুকৈ কুটি লৈ পেলাই ধুই লব লাগে, ধুই কেনে তাত দালি কেইটামান দিব লা গে। দালি দি তেতি এতিয়া ধৰি লওক, ৰহুণ দি তেল মাৰি দালিখিনি আৰু অমিতা খিনি গোটেইখিনি দি তেতিয়া, খাৰ খিনি আৰু মছলা গোটেইখিনি দি দিব লাগে। দি পেলাই তেতিয়া অলপ অকণমান কমকৈ পানী দি ঢাকনাখন মাৰি দিবই, মাৰি দিয়াৰ পিছত তেতিয়া ধৰি লওক সিজি যাব নহয় তেতিয়া চা টনিয় এ পাত বা কৰচলি পাতে গুড়া কৰি পেলাই ভাগি দিবি, ভাগি দিয়াৰ পিছত অলপ পানী দিবি পানীখিনি থপ থপ পিয়া ধৰি লওক দেখা পাবি আৰু অমিতাখিনি আগাঢ়িছে তেতিয়া ধৰি লও নুমাই দিবি আৰু। তেতিয়া ইণ্টাস বেলেগ হৈছ চে।
অ ইমান টান নহয় বনাবলৈ হ'লে। পাৰিম বাৰু ইমান টা, অ ইমান টান নহয় বাৰু। পাৰিম শিকি চাম এবাৰ ঘৰত।
অ আচাৰ বনাব জানে নে নাজানা?
আচাৰ নাজানো আজিকলে বনাই পোৱা নাই।
এতিয়া আমৰ আছে, আমৰ আচাৰ বনাইছো আমি। বগৰী আচাৰ চাৰ বনাইছিলো, বগৰী আচাৰ আছে। উম।
কেনেকৈ বনাই বাৰু?
আমৰ আচাৰ, আম আম আম খিনি লৈ আহিবি গোটাই গোটাই ধুই লবা লৈ দীঘল দীঘল কৰি চাৰিডোখৰকে কাটি ল'বা, কাটি লৈ ধুই ধুই অলপমান ৰ'দত দিবা, ৰ দু দিয়াৰ পিছত, অলপমান শুকাই তাৰপে হেৰি বয়ামত ভৰাই থৈ দিব কেইদিনমান, থোৱাৰ পিছত তেতিয়া ধৰি লও হেৰি হলে অলপ মছলা, গোটেই মছলা দিব লাগিব বা মচলা পচলা যিটো আছে ভোত জলকীয়া এইবিলাক কিনি আনি তাৰপিছত দি পেলাই তাৰ পৰা মাজে মাজে ৰ'দত দি থাকিবা, ৰ'দত দি থাকিলে তেতিয়া বস্তুটো ধৰি লও ৰ'দত তাপ পাই পেলাই মৰহি যাব নহয়। তেতিয়া পোন্ধৰ বিশ দিনৰ পিছতে খাব পাৰিবা।
অ।
সেইবিলাক আছে।
বনাইছে কেনেকে বনাইছে গম নাপ পাওঁ আৰু।
অ তুমি কলেজ, স্কুল যোৱা পঢ়া ল'ৰা- ছোৱালীয়ে কি জানিবা সেইবিলাক কেনেকৈ বনাইছে।
অ সেইটো হয় বাৰু, খাব জানো আৰু।
তোমাৰ যেতিয়া পাল্লা হ'ব আৰু তুমি জানিবা তেতিয়া।
উম।
আপোনালোকে ঘৰত কোন কোন আছে?
মোৰ ঘৰত ছোৱালী এজনী আছে, ল'ৰা এটা আছে।
উম।
তোমালোকৰ?
আমাৰ ফাদাৰ আচ আছে। মাদাৰ আছে, কাকা এটা আছ ছে।
হয়, অ ককাই কিবা কৰে নে?
তাহে কি কৰে আৰু গাড়ী চলাই টো টো কৰি থাকে আজি পাচ
অ। মই হয়। আমাৰ হল, ছোৱালীজনী ধৰি লওক পঢ়ি আছে ল'ৰাটো সৰু, ছোৱালীজনী ডাঙৰ পঢ়ি আছে আৰু ল'ৰাটোৱে আৰু এল পি স্কুল পঢ়ে আৰু। হ মানুহজনে ধৰি ল কাম কৰে, তেনেকে চলি আছো আৰু।
আহ।
টো মানে, তুমি স্কুলত যি যোৱা খোজকাাঢ়ি যোৱা না চাইকেল লৈ যোৱা না গাড়ীত যোৱা?
খোজকাঢ়ি যাও কেতিয়াবা গাড়ীত যাও সেনে কৈ আৰু।
লগৰ ল'ৰা -ছোৱালীৰ লগতো যাব পাৰা খোজ কাঢ়ি গলে।
অ কেতিয়াবা যি সুবিধা পাও যাওঁ আৰু।
উম। থাকন থাক
একজাম চলি আছে এতিয়া, তাৰপিছত গৰম বন্ধ দিব, উম ভালে আছো। হয়
অ।
তাৰ পিছত গৰম বন্ধ পাম আৰু হা?
ব্যৱহাৰ পাতি ভাল আৰু ল'ৰা- ছোৱালীখিনি।
উম উম।
আহ। গৰম বন্ধও দিব।
অ জুলাই মাহৰ পৰা দিব আৰু।
অহ।
একজাম শেষ হ'লে।
অহ।
আপোনাৰ ছোৱালীজনী কিহত পঢ়ি আছে?
মোৰ ছোৱালীজনী নাইনত পঢ়ি আছে, ল'ৰাটো এল পি স্কুলত পঢ়ি আছে।
একজাম হোৱা নাই নেকি?
চলি আছে একজাম। এই গৰম বন্ধ দিব আৰু। সিহঁতৰ গম বন্ধ দিলে অলপ টিচন চিচন দিব লাগিব গম বন্ধত।
উম।
তুমি আ এ তোমাৰ ঘৰৰ পৰা স্কুললৈ কিমান দূৰ।
অলপ দূৰ আছে। বিশ টকা ভাড়া।
এনে চাইকেল লৈও যাব পাৰা।
পাৰো। খালি মানে চাইকেল লৈয়ে নাযায়।
উম আজিকালি। আও মানুহ বিলাক ষ্টেণ্ডাৰ্ হৈছে যেতিয়া। উ- উ। ৰাস্তাতটো কেঁচা নে।
নাই ৰাস্তা মানে আমাৰ ৰাস্তাটো বেয়া অলপ। কিন্তু বাকী। কি ৰাস্তাবোৰ ভাল আৰু।
ভাল হ'লে ভাল আও।
উ আমাৰ ঘৰৰ পৰা ওলাই অহা ৰাস্তা। ত তোহে বেয়া বাকী। তোৰ ৰাস্তা ভালে।
অহ। আমাৰ ৰাস্তাবোৰ আমাৰ বেয়া নহয় আমাও ভাল।
বৰষুণ আহিলেতো আৰু বেয়া হয় এইকেইদিনতো বৰষুণ আহিয়ে আছে।
আমাৰ মানে অলপমান কেঁচা চচা আছে যে মাটি তুলি দিলে সেইটো কাৰণে অকমান অসুবিধা হয় আৰু এনে ৰাস্তাটো ভালে আছে। টেক্টৰ দি মাতি তুলিলে। তোলা পিছত। অলপমান। ধৰিল। অসুবিধা হয় আ। হয় অহা যোৱা কাৰণে সৰু ল'ৰা ছোৱালী না। উ অকমান আগবাঢ়ি দিলে। যাব পাৰে আ।
এ মাটি বৰষুণ আহি আছে ন মাটি ৰাস্তা আৰু বেয়া হৈ যায়।
বৰষুণ নেৰা নেপাই হৈ আছে আৰু। ৰ'দ দিয়া হয় অলপ শুকালে হয় অ।
অ এইকেইদিন ইমান অসুবিধা আ কতো দে পোৱা নাযায় বৰষুণৰ কাৰণে।
উম। এ দূৰত দিয়া হয় ৰাস্তাটো শুকালে হয়, শুকোৱাৰ পিছত তেতিয়া অ
অ ৰ'দ মানে ৰ'দ দিলে আকৌ বৰষুণ দি দিয়ে।
উম।
উম। উপায় নাই, ৰদত শুকাই বৰষুণত সিজাই।
উম। দে। তুমি বা এতিয়া আহিলা যেতিয়া কলেজৰ পৰা অলপ শুব ন।
ভাত পানী খালো খাই বৈ অলপ আৰাম কৰো।
অহ।
ভাগৰ লাগি যায় দেচোন।
অহঁ।
ভাগৰ লাগিবই আ ইমান কষ্ট অহা যোৱা, ৰ'দ দিয়া নাই যদি গৰমটো লাগিছে।
উম।
অহঁ। ৰ'দটো নিদিলে গৰমটো লাগিছে, এতিয়া বা তুমি অলপ আৰাম কৰা, ময়ো অকমান আৰাম কৰো পিছত পাতিম এতিয়া ৰাখো হে।